অ, এ ভাত দিছো হাজবেণ্ডক দি লৈ এ বহি আছো। এতিয়া
হয় নেকি।
উম।
আতছা।
তুমি কি কৰিছা।
এ ভাত পানী খাই আকৌ শুই আছিলো।
আজি বতৰটো বৰ বেয়া কৰি আছে।
উমঁ বৰষুণ দি আছে এতিয়া নাই, আগবেলা বৰষুণ পৰিলে। তব এ আজি এতিয়াও গুৱাহাটী চাইডে চাকে বানপানীয়ে হৈছে।
অঁ।
আমাৰ গাঁৱলা জেগা গাঁৱলীয়া জেগাতহে নাই উমঁ উমঁ।
পিছতো টাউনতো বানপানী মানে পানী ওলাই যোৱা সুবিধা নাথাকে যে সেইকাৰণে হয়ঁ।
অহো' উমঁ উমঁ।
আৰু কৰবা কৰবাত মাথাউৰি ভাগি আহিছে আৰু কৰবাত কৰবাত গেট খুলি দিছে যে। বানপানীবোৰ
চুইচ গেট বিলাক খুলি দিছে।
উমঁ।
খুলি নিদিলে সেইটো চাৰিডৰ মানুহ বিলাক যে হেৰি এ বাৰিষাত। পানী হৈ যায় থাকিবই নোৱাৰা হ'ব।
সেইটোয়ে বহুত মানুহ মানে নদীৰ কাষত যা যা ঘৰ আৰু যাৰ- পানী বাঢ়িছেতো কিছুমানৰ ঘৰ ভাগিছে। কি নিউজে আজিকালি চাব নোৱাৰি এইকেইটা দিনত কাৰোবাক ঘৰ ভাগিছে কাৰোবাক কিবা হৈছে-
হয়ঁ গৰাখহনীয়া হৈছে
অঁ'। তাতোতকৈ মানে বানপানীত যিবোৰ গেলা যিবোৰ মানে বেয়া পদাৰ- ধৰ পালাস্তিক চালাস্তিক পৰি থকা গৈছে যে
অঁ অঁ'!
মানুহ বিলাকৰ সেইবিলাক সেইবোৰ হৰি হৈছে বোকা বেমাৰত এটা বীজাণুে যে সেই বীজাণ বিলাকত মানে বহুত মানুহ আক্ৰান্ত হৈছে
অঁ! তেনে সেয়া পানী ওলাই আহি উটি আহে উমঁ উটি আহে যাম হয়ঁ। থাকে যে যেতিয়া পানীতো আহি যায় সেই পানী বিলাক ঘৰ সোমাই যায় তাৰ পাছত গোটেই ঘৰতো একে অৱস্থা নাইকিয়া কৰি থৈ থৈ যায়। আৰু ভাঙেও বহুতৰ ঘৰ হয়।
সেয়াই।
এফালে চাব গ'লে পানীতটো ভালো আৰু এফালে চাব গ'লে পানী তো অলপ বেয়াও পানী হ'ব লাগে পানী গাঁৱলীয়া জেগাত পানী লাগে হয়। খেতি পথাৰৰ কাৰণে এতিয়া টাউনৰ গঢ়া খহনীয়া জেগাত বা এয়া টাউনৰ জেগাত য'ত পানী ওলাই যাব নোৱাৰে। নলা নৰ্দমা বিলাক বন্ধ হৈ থাকে পানীত এতিয়া বৰষুণ পৰাৰ লগে লগে পানী বিলাক ওম। এয়াতে জাম হৈ থাকে উমঁ তাতে পাহাৰৰ ওচৰত উমঁ। হয়ঁ।
তাত মানে পানী জমা হবই।
উমঁ উমঁ এ পাহাৰীয়া জেগা যে ওপৰতে পানী বৈ আহিল। ডাইৰেক তলাতে পৰে এতিয়া কোনোফালে যোৱা বাট নাই উম অঁ উম।
ৰখি যায় ন পানীবোৰ।
ৰখি যায় উম উম।
পানীবোৰ যেতিয়া তাত শুকাই কৈ যায় এনেকুৱা বেয়া এটা গোন্ধ ওলাই মানে সেইবোৰ এটা- বিজাণু মানে বিজাণুটো কিন্তু বহুত বেয়া আকৌ। সেইবোৰ বিজানুতে বহুত- মানুহ হেৰি হৈ যায় যে, বানপানীত আজি বেছি দিন হোৱা নাই নহয় এটা নিউজ- উলাইছে। বানপানীৰ- দুজনমান মানুহ উঠি যায় একদম মৰিলে এতিয়ালৈকে আৰু দুজন নাপাতাই হৈ আছে।
উম।
শুনিছানে নাই নিউজটো পাইছা নে?
মোৰ নিউজ মানে টিভিটো বেয়া হৈ আছে যে চাবই পৰা নাই। এই মমাইনা দে কি- কেতিয়াবা অলপ চাওঁ, ত সেকেনেকে চাবই পৰা হোৱা নাই।
অঁ।
ল'ৰা ছোৱালীকো পঢ়াব লাগে যে, বাৰটালৈকে থাকিব লাগে, ক্লাছ টেনত এতিয়া উম। উম।
পৰহি চাওঁতে নিউজটোক লৈকে দেখি ইমান বেয়া লাগিছে মানুহ ঘৰত মানে- এজনে এটাই ল'ৰা আছে, সেই লৰা সেইটো মানে- উতি গৈছে সেইজনো।
অঁ, অঁ, অঁ। উম, উম।
ইমান বাটপানী ইমান ক্ষতিগ্ৰস্ত, - কৰে মানুহক বানপানী অহাত লগে লগে।
হয়, হয়।
কিন্তু আমাৰ খেতি পথাৰৰ কাৰণে পানীটো ভালেই। কিন্তু আকৌ বেলেগ চবতে এটা যে প্লাছ মাইনাজ পইন্ট থকা বুলি যে কয় সেইবোৰে।
উম, উম, উম, উম, উম। আ। তই সেই এতিয়া নহয় মানে মলত গৰা খহনীয়া হলে ঘৰৰ চৰ ভাঙি লৈ যায়। পানী লগতেটো জেগা জেগা বতাহ বৰষুণো আহিছে, ধুমুহাও হয়। আমাৰ এইটো চাইডহে নাই, অঁ।
অঁ, আমাৰ এইটো চাইডে ইমান ধুমুহা নাই। কিন্তু বৰষুণ বেছি। কৰবাত কৰবাত যে বৰষুণ- ষুণে নাই। আমাৰ ইয়াতে যিমান খিনি বৰষুণ- আকাশী গংগা এইফালে নগাওঁ এইটো- চাইে মানে ইমান বৰষুণ নাই।
উম, উম, উম।
কাৰ্বিআলঙৰ সেইটো চাইডে যে ইমান বৰষুণ নাই। আমাৰ-
অঁ, অঁ।
ইয়াতে যিমান যিমান ৰ আছে, সেইফালে বৰষুণ নাই।
অঁ, অঁ, উম, উম, উম। হয়, হয়, উম। কাৰণ বৰষুণ আমাৰ গাঁৱৰ জিকা খেতি বাতি কৰিবৰ কাৰণে লাগে। খবৰ খাতি এতিয়া বৰ্তমান ভালেই, এতিয়া পানীৰ কাৰণেটো দাৰ হৈ আছে খেতি পথাৰ কাৰণে। অ মাটিবিলাক শুকাই গৈছে পানী দিব লাগে এতিয়া। উম অ লাইন বিল থাকিলেহে মটৰেদি পানী দিব পাৰো।
সেয়ে এনেওতো ল কাৰেণ্টটোতো কাটিয়ে থাকে। বিদ্যুতেই এইবিলাক কাটিয়ে থাকে। অকমান আহিলে অকম বত আহিল বুলি কটা আজিকালি তাৰ কাৰণে সুবিধা হৈছে বৰষুণটো অহা মাত্ৰকে ধৰাৰ লগে লগে মানে কাৰেণ্ট কাটা যায়। সেইটো কাৰণে এটা সুবিধা হৈছে কাৰণ যেতিয়া ধুমুহাৰ চুমুহা হেৰি বি- জুলি পৰে ন? ক'ৰবাত পৰিলে মানে ত ঘৰ জলি নাযায়। আগৰ দিনত
কিবাকিবি হৈ যায়গে। টাউনতে এইবিলাক বেছি চলে। গাঁৱলীয়া যোনটোত ডাইৰেক্ট কাটি দিয়ে সেইটোয়ে বেছি ভাল। সেইটো কাৰণে আমাৰ লাভ হয় আৰু পঢ়া শুনাৰ ক্ষেত্ৰত অকমান দিগদাৰ হয় অবশ্যে, তথাপিও কিন্তু এটা ফালে চালে নহ'ব ন' পঢ়া শুনাটো চালেই নহব নহয় মানুহৰ জীৱনতো চাব লাগ- অ। সেইকাৰণে মানে অলপমান ভাল আৰু।
নহ'লে বতাহ ধুমুহা মাৰিলে কাৰেণ্টটো উম। হয় হয়। আৰু কাৰেণ্টটো নহ'লেও দিগদাৰ হয় হয় নে পঢ়া শুনা? হয়।
সেইটোৱে।
সকলোৱে কাৰণে দিগদাৰ কাৰেণ্টটো লাগিবই, ধুমুহা মাৰ লগে লগে কাৰেন্টটো কাটাই যায়। এতিয়া আগত চাকি পোহৰ আছিলে। এতিয়া চাকি চাকি পোহৰ জ্বলাবৰ কাৰণে তুমি কেৰাচিন তেলো নাই। হয়।
আজিকালি কেৰাচিন তেল বিচাবলে নাই।
পাবই নাই। হয়।
আগতে পাইছিলো এতিয়া নোপাও যে, সেইকাৰণে দিগদাৰ হয় অলপ আজি ক'ত মিঠাতেলৰ চাগি পোহত আজিকালি ল'ৰা ছোৱালীয়ে পঢ়িব। এনে লাইনৰ পোহৰতে নপ- পঢ়ে, হয়নে? লাইনৰ পোহ তে বোলো নপঢ়ে, ক'তনো মিঠাতেলৰ চাকিত
উম। পঢ়িব। লাইন নহয় মানে সিহঁতৰ তৰ ভালে হ'ল আৰু। আৰু গৰমে যিমান পৰিছে থাকিব নোৱাৰি উম। উম, উম, হয়। এতিয়া ক'বালৈ গৈছা নে নাই? হম?
এই গুৱাহাটী বুলি ভাবিছোঁ, গুৱাহাটীত আকৌ হেৰি আছ- আছে যে, এই শ্বহীদ এটা শ্বহীদ হেৰি যে ওলাইছে যে। তাত যাম বুলি ভাবিছোঁ এবাৰ, যোৱা হোৱাই
উম, অ' আছে। এ এতিয়া গ'লে তাৰমানে পানীয়ে হ'ব নেকি গুৱাহাটীত? বৰষুণ পাছত বৰষুণ দিলে মানে গুৱাহাটীত পানী হৈয়ে যে হয়।
সেইটোৱে এইকেইদিন বৰষুণ নাই বুলি গম পাইছো। এইকেইদিন গুৱাহাটীত বৰষুণ নাই নেকি?
অ' এ বাতৰি চোন দি আছে কালি সেইটো চাইডে বৰষুণ পৰিছে। আমাৰ ইয়াত বৰষুণটো ধৰিছিলে আমাৰ, অ' হয়। উম।
আৰু কি জানানে আজিকালি কি হৈ আছে, মানে য'ত বৰষুণ জাক ধৰে ধৰা আমাৰ এধৰত ধৰিছে নহয়, তোমালোক পৰোতে এঢৰত নপৰিবও পাৰে, অকল আমাৰ এডোখৰতে পৰে মানে তেনেকুৱা। যোৱা মানে যোৱাকালি কি হৈছে মৰিগাঁও যে টা চাইডত বহুত বেয়াকে বৰষুণ আহিছে কিন্তু আমাৰ ইয়াত অহা নাই তেনেকে।
অ', অ' বৰষুণ জাকটো নপৰিলে, ধৰিছিলহে।
সেইটোৱে, কিন্তু কাৰেণ্টটোতো কাটিলেই ন'।
অ' কাৰেন্টটো কাটিছে।
অ' এই মানে আমাৰ ইয়াতে যে একদম হেৰি এ, বৰষুণ ধৰা মাত্ৰকে কাৰেণ্ট কাটিয়ে দিয়ে। সেইটো কাৰণে কিন্তু ভালেই, মই সেইটো কাৰণে ভাল পাওঁ।
অ' তাৰ এনেহ'লে আকৌ বৰষুণ এ, ঢেৰকনীয়ে মাৰি আহিলে জুই জ্বলি যাব।
অ' আকৌ দিগদাৰ হৈ যায় যে আকৌ বিজুলীবোৰ একদম য'তে ত'তে পৰেতো।
পৰিছে হয়, উম।
সেইবোৰ পৰিলে সেইকাৰণে।
অ' হয় উম, লাইন যোৱাৰ লগে লগে মটৰো চুই বন্ধ হৈ যাব অলপ পানীৰ কাৰণে অসুবিধা হ'ব। আগতে দমকলে ব্যৱহাৰ কৰে, কুঁৱা ব্যৱহাৰ কৰে হা, পানীৰ কাৰণে, এতিয়াতো চবৰে ঘৰতে মটৰ হ'ল, দমকল কুৱা নাইকিয়াই হ'ল।
এ, সেইটো নাইকিয়া হ'ল। দমকল থাকিলেও মানে কি হয় আজিকালি দমকল থাকিলেও মানে ইউজ নকৰে মানুহবিলাকে। এ, মানে ব্যৱহাৰ নকৰাৰ ফলত মানে এনেকুৱা অৱস্থা। আজিকালি মে আজিকালি মানুহ যে এলে বোৱা হৈ গল এইবোৰ কাৰণে, চব সহজতে কামবোৰ কৰিব পৰা হ'ল যে, চব এলেহুৱা হৈ গ'ল গে। মোৰে বিশেষকে এলাহ লাগে অ' মায়ে যেতিয়া বাচনকেইটা ধুবলে, মোৰ লাইনটো নহ'লে যে মোৰ বিৰাট এলাহ লাগে।
এ, সেইকাৰণে মানুহবিলাকৰ বেছি এলেহুৱা হৈছে। উম, উম। এলেহুৱা হৈছে, মানুহবিলাক বেমাৰো হৈছে। হয়।
সেইটোৱে, আজ, আগতে কাম কৰিছিল কাৰণে ইমান বেমাৰ নাই, পৰিশ্ৰম কৰিব লাগে মানুহ। আজিকালি পৰিশ্ৰম কি আৰু। পৰিশ্ৰম কৰিবই দৰকাৰ নাই ইমান বেছি। চব সেই ডিজিটেলৰ যুগ হ'ল যেতিয়া, একদম মেচিনৰ দ্বাৰাই চব কাম কৰে, আনকি কাপোৰ কেইটাও আনকি আমি ধুব নালাগে। ৱাচিং মেচিনত তেনে ভৰাই দিলে হৈয়ে গ'ল, ধোৰাও যায় আৰু মেলাও যায় নিজে নিজে মেলি।
হয়, শুকাই আ, নিজে হেৰিকে শুকাই যায়। উ, উ। হয়, উ।
আজিকালিতো, ব-বাচনখিনি বস্তু কেইটা হেৰি কৰি দিলে। ধুনিয়াকে বহাই দিলে লাইনত, হৈ গ'ল। আগতে কুটি বাচি এনেকে চা চাহ হেৰি কৰোঁ, হাত কেইটা চেকো, সেইবোৰ কৰোঁ কিন্তু এতিয়া তে সেইবোৰো কৰিব দৰকাৰ নাই, পেচা কুকাৰ এটা চিটি মাৰিলে হৈয়ে যায়। এ, বহুত আৰু
বাৰু হেৰি হ'ব দিয়ক ন' এতিয়া।
অ', হ'ব দিয়া।
অ', অ', হ'ব কাম অলপ আছে, অলপ কৰি লোৱা পিছত কথা পাতিম আৰু। ন', ফোন কৰিবা, অ', অ', অ'।